ভালে আছো ভালে আছো তুমি
আছো আছো ময়ও ভালে আছো কি কৰি আছা?
মই আছো এনেই তুমি?
অ ময়ো এনেই আছো ৰবা।
অ ভাবিছ ছিলো প্ৰিয় খাদ্যৰ বিষয়ে অলপ মই আলোচনা কৰোঁ।
অ কৰা কৰা আচো মই নিশ্চয় আছো, পিছে খাদ্যৰ বিষয়ে পাতিবলৈ মোৰ বহুত ভাল লাগে জানা।
কি কৈছা
মোৰ খাদ্যৰ বিষয়ে কথা পাতিবলৈ বৰ ভাল লাগে।
প্ৰিয খাদ্য কি?
মোৰ প্ৰিয় খাদ্য বুলিবলৈতো বহুত কিবা কিবি আছে কিন্তু তাৰ ভিতৰত বিৰিয়ানীটো মোৰ বিশেষকৈ বেছিকে প্ৰিয় আৰু।
হয় ইয়াৰ সুগন্ধি চাউল মোৰ প্ৰিয় খাদ্য হৈছে মাছ, ভাত অসমীয়া মানুহ মাছ ভাত খাই বহুত আনন্দ পাওঁ।
অ হয় হয় মোৰো বিৰিয়ানীৰ যোনটো সুগন্ধি চাউল মছলা আৰু মাংসৰ সোৱাদ মোৰ বহুত ভাল লাগে। আৰু তোমাৰ কি ভাল লাগে তোমাৰ প্ৰিয় খাদ্য?
হয়
অ মাছ ভাতটো অসমীয়া সকলৰ বৰ প্ৰিয় খাদ্য, আহ কি বুলি কয় বিভিন্ন ধৰণৰ মাছ পোৱা যায়, যেনে সৰু মাছ, ডাঙৰ মাছ বিভিন্ন ধৰণৰ মাছৰ নামো আছে তাৰ লগত ভাত বহুতেই ভাল লাগে মোৰ এইটো বৰ প্ৰিয় খাদ্য।
অ হয় হয় পিছে মোৰো মাছ টেঙাৰ লগত ভাল লাগে যদিও বিৰিয়ানী মোৰ আটাইতকৈ প্ৰিয়।
অ মোৰো বিৰিয়ানী ভালেই লাগে।
অ ঠিকেই পিছে আৰু কেনেকুৱা ধৰণৰ তুমি খাদ্য খাই ভাল পোৱা?
অ মই মাছ মাংস তাৰপৰি শাক পাচলি এ এনেকুৱা খাদ্যবোৰ খাই ভাল পাওঁ।
হয় হয় আৰু খাদ্য সুষম হোৱাৰ লগত তে জৰুৰীও হব লাগে দিয়াচোন, ফল মূল শাক পাচলি আৰু দাইলো খাব লাগে চব সকলো বস্তুৱে খাব লাগে।
হয় ঠিকেই কৈছা উম এইবোৰ খালেহে আমি গাত শক্তি পাম।
অ হয় হয় আৰু অসমীয়া হিচাপে মোৰ প্ৰিয় খাদ্য পিঠা লাৰু দিয়াচোন এক প্ৰকাৰৰ বিশেষকৈ বিহুৰ সময়ত পিঠা পনা খাবলৈ মোৰ বৰ ভাল লাগে।
ঠিকেই কৈছা মোৰো বহুতেই ভাল লাগে এইটোতো অসমীয়া এটা সংস্কৃতি বুলি কব পাৰি বিহুৰ সময়ত আমাৰ আহ ঘৰৰ সকলোৰে এই পিঠা বনোৱাত লাগি যায়।
উম উম আৰু মোৰতো আইতাৰ হাতত তেল পিঠা, নাৰিকল পিঠা, ঘিলা পিঠা, আৰু তে তিলৰ লাৰু বনাই দিয়ে মোক, আৰু সেইবোৰ মোৰ খুব সোৱাদ লাগে কিন্তু আমাৰ কিছুমান মানুহে বিশেষকৈ ফাষ্ট ফুড যেনেদৰে পিজ্জা বাৰ্গাৰ নুডেলছ। এইবোৰক বেছিকে খাই ত' এইবোৰ মোৰ হিচাপত অলপ হয়তো বৰ্জন কৰিব লাগে তুমি কি কোৱা?
ঠিকেই কৈছা ঘৰৰ খাদ্যবোৰ ঠিকেই আছে কিন্তু এই যিবিলাক জাংক ফুড সেইবোৰ ধৰ বেছিকৈ তেল নিমখ চেনি এইবোৰ এইবোৰ বনাই সেইবাবে এইবোৰ খালে বেছিকৈ মেদহু মেদ বিহু এটা তাৰপৰি ডায়বেটিছ এইবোৰ হোৱাৰ এটা ভয় থাকে সেই তে আমি এইবোৰ খ খোৱাতো উচিত কিন্তু এটা সীমাত থাকি খাব লাগে যাতে ই আমাৰ স্বাস্থ্যৰ অৱনতি নকৰে।
হয় হয় আৰু কেতিয়াবা ফাষ্ট ফুড খাব পাৰি কিন্ত নিয়মীয়াকৈ খোৱাটো বেছি ভাল আৰু বেছি তেল নিমখ আৰু মছলা থকা খাদ্য শৰীৰৰ ক্ষতি কৰে টো আৰু পিছে সুষ্ট হৈ থাকিবলে আমি কেনেধৰণৰ খাদ্য খাব লাগে তুমি কি ভাবা?
সুস্থ হৈ থাকিব আমি সুষম খাদ্য খাব লাগে যত ভিটামিন আহ ভিটামিন কাৰ্বহাইড্ৰেট প্ৰটিন তাৰপৰি বিভিন্ন ধৰণৰ শৰ্কৰা জাতীয় উপাদান পোৱা যায় আহ যাৰ ফলত আমাৰ শৰীৰটো ভালদৰে চলাচল কৰে। ত আমি যি যিবোৰ খাদ্য খালে শক্তি পাওঁ আমি সেইবোৰ খাদ্য খাব লাগে মোৰ মতেদি তোমাৰ মতেদি কেনেকুৱা খাদ্য খাব লাগে?
একে দিয়াচোন সুস্থ হৈ থাকিবলৈ সুষম খাদ্য খাব লাগে ভাত দাইল শাক পাচলি ফল মূল গাখীৰ কণী মাছ আদি খাদ্যই আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী লগতে ফল মূলত বহুত ভিটামিন থাকে আপেল কল কমলা আমলখি এইবোৰ পৰ্যা ত পৰিমাণে আমি গ্ৰহণ কৰিব লাগে আৰু প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে পৰিষ্কাৰ পানী খাব লাগে পানী খালে যিহেতু শৰীৰটো সতেজ হৈ থাকে এইটো আমি বাৰু সকলোৱে জানো আৰু মই চেষ্টা কৰো সময়মতে আহাৰ খাবলৈ যেতিয়া আমি আহাৰ সময়মতে গ্ৰহণ কৰোঁ তেতিয়া হয়তো আমাৰ শৰীৰটোৱে বে বিশেষকৈ ভাল এ এটা উপকাৰ দিয়ে আৰু
হয় ঠিকেই কৈছা আৰু তোমাৰ প্ৰিয় ফল কি?
মোৰ প্ৰিয় ফল বুলি কলে মোৰ প্ৰিয় ফল হৈছে আম তোমাৰ?
মোৰ লিছু
অ পিছে এই গৰমৰ দিনত আম আৰু লিচুৰ বতৰ কিন্তু বৰ ভাল গৰমত আমো পকে লিচুও ভাল লাগে
হয় ঠিকেই কৈছা দুইটাই মানে গৰমত বহুতেই উপকাৰিতা আছে বিশেষকৈ গৰমত এইবোৰতো খাই আৰু বেছিয়ে ভাল লাগে।
উম হয় হয় পিছে তোমাৰ মতে ঘৰৰ খাদ্য ভাল নে বাহিৰৰ খাদ্য ভাল?
খাদ্য বেছিকৈ ভাল কাৰণ ঘৰত আমাৰ মা মাহতে বেছিকৈ মচলা নিদিয়ে তাৰপৰি কম তেলত বনাই আৰু এইবোৰ বেছি সুস্বাদু আৰু অ আৰু বেছি আ ভাল এইবোৰ খাদ্য বাহিৰৰ খাদ্যতকৈ বাহিৰৰ পেকেটিং খাদ্যবোৰতকৈ সেইবাবে মোৰ মতে ঘৰৰ খাদ্যবোৰ বেছি ভাল হয় বাহিৰৰ খাদ্যতকে।
কথাটো নোহোৱা নহয়।
হয় বাৰু বিহুৰ সময়ত বাৰু তুমি পিঠা আৰু খাই পাইছানে মানে কেনেকুৱা ধৰণৰ পিঠা পিঠা লাৰু খাই ভাল পোৱা তুমি?
বিহুৰ সময়ত বুলি ক'লেতো মই গোটেই বিোৰ পিঠাই ভাল পাওঁ। কিন্তু তেল পিঠা হওক বা, আ, লাও পাল্লা পিঠা হওক, এইবিলাক খাই বেছিকে ভাল লাগে। আৰু তিলৰ লাাৰু আৰু খোৱাৰ লগতে সেইবোৰ বস্তু আমি মই বনাই বিশেষকৈ বেছি ভাল পাওঁ। প বা মাহঁতৰ লগত, খুৰীহঁতৰ লগত, আইতাহতৰ লগত, বনাই যিটো আমেজ আৰু আহ যিবিলাক মৰম তাতে থাকে। আৰু সেইবোৰৰ লগত বেছিয়ে ভাল লাগে, বস্তুবিলাক খাই যে খাই একেলগে খাই একেলগে বহি কথা পাতি তেনেকে বেছি ভাল লাগে।
হয় ঠিকেই কৈছা মোৰো মানে বিহুৰ কৰ ভাল লাগে কিন্তু তাৰ ভিতৰত নাৰিকলৰ আলু আহ আৰু নাৰিকলৰ পিঠা এই দুটা বেছি ভাল লাগে। আৰু এইবোৰ যেতিয়া বনাই থাকে সেইবোৰ চাইও বহুতেই ভাল লাগে। ত আনন্দ
অ, তাৰে আনন্দ বিলাকেই বেলেগ আৰু অ ৰং ভোগালী বিহুৰ আহ দিনা সেই ভোজ ভাতৰ দিনাখন তাৰে যোন বিলাক আমাৰ ব্য়ঞ্জন বনাই তাৰেও সকলোবোৰ খাদ্য ভাল লাগে কিন্তু তাৰে যোনবিলাক মৰম থাকে? যিবিলাক আদৰ সেইবিলাক আৰু বিশেষকৈ বেছি এইবিলাক খাদ্যবলাকক বেছি সুকীয়া কৰি তোলে।
হয়, ঠিকেই কৈছা ব তুমি কেতিয়াবা ভোজ ভাত খাই পাইছা নে? একেলগে উৰুকাৰ ৰাতি।
অ, পাইছো পাইছো আমিতো অ, যেতিয়া আমি অ, গাঁৱত যাও। তেতিয়া আমাৰ ৰাতি ভোজ ভাত হয়। আমি মেজিৰ তলত একেলগে বহো আহ ভেলা ঘৰত ভেলা ঘৰত বহি একেলগে আমি ভোজ ভাত খাওঁ, গোটেই হয়তো গোটেই গাওখনে খাব নোৱাৰিলেও এটা চুবুৰী বা এটা অংশই খোৱা যায়, আৰু একেলগে বহি ত' তাতে থকা যিবিলাক আনন্দ উল্লাস গোটেইবিলাকে ভাল লাগে আৰু তুমি খাই পাইছা?
হয়, হয়, ময়ো খাই পাইছো। আমাৰ ইয়াৰ উ আমিও যেতিয়া গাঁৱত যাওঁ তাৰে আমাৰ ওচৰ পাজৰৰ আহ লগ লগসমূহে মিলি পিনে একেলগে খাওঁ। তাৰ মজাতয়ে বেলেগসকল সকলো সকলোৰে মিলি একেলগে খুৱোৱা নিজৰ পৰিয়ালৰ লগত লগ বান্ধৱীৰ লগত সেইটা আমি হৈ, যায়।
উম, হয়, হয়, আৰু চব খ খাদ্যৰ যিহেতুকে উপকাৰীতা থাকে দিয়াচোন এতিয়া আমি যে দাইল খাওঁ দাইলত প্ৰটিন থাকে, ভাতৰ লগত দাইল খালে সহজে হজমো হয়, শৰৰে শক্তিও পায়। আৰু মাছ খোৱাাতো স্বাস্থ্যৰ কাৰণে উপকাৰী কাৰণ মাছত প্ৰটিন থাকে। ই শৰীৰৰ শক্তিশালী কৰাত সহায় কৰে, বিশেষকৈ ডাঙৰ হোৱা সময়ত পুষ্টিকৰক খাদ্য খুব প্ৰয়োজনীয় আৰু তুমিতো ক'লাই তোমাৰ আহ খাৰ ভাল লাগে, ত তাৰ ভিতৰত মাছো থাকে, ত' তোমাৰ কাৰণে আৰু বেছিয়ে ভাল।
হয়, ঠিকেই কৈছা আৰু তুমি কেতিয়াবা নিজে বনাই পাইছানে?
হয়, হয়, পাইছো মই বিশেষকে ঘৰত কেতিয়াবা, কেতিয়াবা বনাও মায়ে আলহী, আহিলে কেতিয়াবা বনাবলৈ দিয়ে বা মাৰ কেতিয়াবা গা বেয়া লাগিলে বা মাৰ অসুখ হলে, বেমাৰ হলে, মই কেতিয়াবা মাক সহায় নকৰা নহয় সহায় কৰো, আৰু মই বনাই ভাল পাওঁ, মই বিশেষকৈ মোৰ পনীৰৰ আঞ্জা-আঞ্জাখন বনাই মই বেছিকে ভাল পাওঁ।
অ', হয়, নেকি মোৰো কনীৰ খাই ভালেই লাগে বেছ
হয়, বাৰু পনিৰত প্ৰটিনো থাকে, পনিৰ বনায়ো ভাল লাগে, খাইও ভাল লাগে আৰু যেতিয়া কোনোবাই মোৰ বনোৱা আঞ্জাখন আহ ধৰি লোৱা বেছিকে আহ বাহ বাহ দিয়ে, তেতিয়া আৰু বেছি ভাল লাগে বস্তুটো কৰি কিনে।
হয়, হয়, ঠিকে কৈছা আমাৰ এটা উৎসাহ জন্মে ন' নহয় নে?
অ', হয়, হয়, ন' কোনোবাই উৎসাহ দিলে বেছিয়ে ভাল লাগে দিয়াচোন।
হয়, তেতিয়া আগ্ৰহ এটা বাঢ়ে যে, এইটো কাম কৰিলে আৰু বেছি উৎসাহ পাম ভাল লাগিবলৈ।
অ', হয়, হয় আৰু আমি হয় মোৰ হিচাপত সময়মতে টো খালে আৰু বেছি ভাল হয় আৰু।
হয় ঠিকেই কৈছা, আমি সদায় নিয়মিতভাৱে আহাৰ খাব লাগে এটা এটা নিয়মাৱলী বনাই ল' লব লাগে ইটো সময়ত আমি খালে ভাল হ'ব বা ইটো সময়ত আমি খাব নালাগে সেনেকে।
অ', হয়তো আমি আহ জলপানৰ টাইমত ৰাতিপুৱা জলপান খাব লাগে, দুপৰীয়া আহাৰ ৰাতিৰ আহাৰ আমি ভালকে খোৱাৰ চেষ্টা কৰিব লাগে, আৰু আহাৰ নোখোৱাকৈ থাকিলে যেতুকে সৰুতটো দুৰ্বল লাগিব পাৰে, ত আমি খাব লাগে আৰু আহ ঘৰুৱা শাক শাক-পাচলি, ঘৰুৱা খাদ্যয় ফল-মূল, আদি এইবিলাকে আমাক বেছিকে পুষ্টি দিয়ে ত' সেইবিলাক বিশেষকৈ আমি খাই থকাতটো ভাল বুলি মই ভাবো নে কি কোৱা?
হয়, ঠিকেই কৈছা অ', আমি ঘৰৰ বস্তুবোৰ খালে বেছিকৈ মানে ভিটামিন প্ৰ'টিন সকলো প্ৰকাৰৰ সুষম আহৰৰ নিচিনা পাওঁ, সেয়েহে আমি সদায় ঘৰৰ খাদ্যয়ই খাবলৈ উম, ভাল পাব লাগে।
উম, হয়, হয়, পিছে দুপৰীয়া আহাৰ গ্ৰহণ কৰিলা?
হয় কৰিলো, তুমি?
ময়ো কৰিলো দিয়া পিছে, তোমাৰ লগত কথা পাতি বৰ ভালে লাগিল আজি।
মোৰ আৰু এটা কিবা সুধিব লগা আছিল। তুমি কেতিয়াবা অসমীয়া থালি খাই পাইছা নেকি?
অ', পাইছিলো মই কেইদিন মান আগতে অ', এখন ৰেষ্টুৰেন্টত গৈছিলো হোটেল এখনত তাতে মই অ সাতাৱন্নবিধ আঞ্জাৰে মানে অসমীয়া এখন থালি খাইছিলো তাত বিশেষকৈ মাছ। জুলী সামগ্ৰী বিলাক বেছিকে আছে মাজুলীত পোৱা বস্তু বিিলাক অ ত তাৰে সেইখন থঢালি খ খাই এনেকুৱা লাগিছিল যে আমাৰ অসমত পোৱা খাদ্যবিলাকৰ সোৱাদ আৰু অসমৰ মাটিৰ খাদ্যৰ সোৱাদ লগত যে আমাৰ আহ যোনে যোনে বনাইছে তেখেতসকলৰ হাতৰ যাদুৱে বা অসমীয়া থালি এখন কিমান ধুনীয়া বা সম্পূৰ্ণৰূপে সজাই তুলিব পাৰে মানে সেই থালিখন খোৱাৰ পিছত মই গম পাইছোঁ আৰু মই ভাব নাছিলোঁ যে মই ইমানখিনি খাদ্য একেলগে বা অকলে মই খাব পাৰিম কিন্তু যিহেতু থালিখন সোৱাদযুক্ত আছিল। তু মই হয়তো পাৰিলো সেইখন থালি সম্পূৰ্ণ কৰিব, তুমি খাই পাইছা?
হয়, হয় মই পাইছো অসমীয়া থালি অ', যেনে খাৰ ভাত দালি টেঙা মাছ-মাংস এইবোৰ খাই বহুতেই ভাল লাগে একেলগে নহয় নে?
উম, হয়, হয়।
দিয়া বাৰু আজিলৈ ইমানতে আৰু আকৌ এবাৰ লগ পাম তোমালে আন এটা বিষয়ত।
অ', অ', নিশ্চয় দিয়া ধন্যবাদ।
ধন্যবাদ।